হেল্ল' তোৰ কি খবৰ
অত ভালে আছে তোমাৰ কোৱা।
ভালে ভালে ক'ত আছ পিছে।
মই ঘৰতে আছো।
ফটছা নকি মই তোমাৰে কামত আছো ৰবা। পিছে মই তোমাৰ এই জব কৰি আছো এ
ক
ইয়াতে জব কৰি আছো ৰবা হা
ম প পছা প
অ নাই বোলো মই ফোন কৰিলো ক'ৰবাত ফুৰিব যাবলৈলে এদিন
অ'- পাৰি কেতিয় যাবা
ধৰি লোৱা এইটো এইটো মানতটো খতম হ'লেই আজি তোমাৰ ঊনত্ৰিশ তাৰিখ নেক্সট মান্থৰ লাষ্টৰ পিনে লাষ্ট উইক মানত
অ' পাৰি পিছে আহ ঠিকে কৈছা কথাটো। অ' এনেতো বহুত জাগা যাব পৰা আছে পিছে আমি চব যোৱা নাই এতিয়ালৈকে। মই এনেকুৱা ক'ত যাবা
তোমাৰ চাউণ্ডটো অহা নাই কি কৈছা?
পইচা ইচ্ছা মোৰ।
হয়।
এনেকুৱা বহুত জেগা আছে য'ত আমি এতিয়ালৈকে যোৱা নাই এয়া যাব পৰা বহুত এনেকা ঠাই আছে।
আহ ওচৰে পাজৰে বহুত জাগা আছে এনেকুৱা য'ত যাই পোৱা নাই, কই চিনি পোৱা নেকি জাগাত থকা।
অ' আছে এনেকা চন্দ্ৰপুৰৰ ফালে, চনকাৰ ফালে। ভাল ভাল এনেকা তাতে প্লেছ আছে।
এনে ৱাটাৰফল থকা টাইপৰ প্লেচ নাই নেকি য'ত মানে ধৰি লোৱা গৰম দিন ন।
এনেকুৱাই গ'লো বশিষ্ঠৰ ফালে যাব পাৰো আমি।
অ' বশিষ্ঠ বশিষ্ঠ কোৱাতে মনত পৰিছে বা বৈশিষ্টৰ কোনখিনি জেগাত মানে তোমাৰ ৱাটাৰ ফলটো আছে।
মানে মন্দিৰটো যে আছে মন্দিৰত পাৰ কৰি টো যাব লাগিব অলপ পাহাৰৰ ফালে ইফালে আছে তুমি যোৱা নে অ', কোৱা অ', অ', দিয়ে তুমি ওলাব পাৰা আমাৰ লগত এইদিনত এনে বহুত গৰম দি আছে ত একদিন যাবা নে তাতে অলপ গা চা ধুই আহো কি কোৱা
সেইটো কাৰণে মানে মই ভাবিছো ৰবা অলপ। ইমান গৰম দি আছে ন অলপ গা চা ধুলে ঠাণ্ডা পানীত ভাল লাগিব ত' ওচৰে পাচৰে জাগা চিন নাপাওঁ।
অ অ', আচ্ছা তুমি গাঁওৰ পৰাৰ কি ইহঁতে ইতিয়া গাঁওত আছিলা নেকি বহুত দিন আগত আগৰ পৰা নাই মোক কৈ আছো লগৰবোৰে তুমি মানে সময় বেছি দিন হোৱা নাই গুৱাহাটী অহা বলে গাঁওতে আছিল বলে আগতে।
হা, হা বেছি দিন হোৱা নাই সেইটো কাৰণে তোমাৰ মানে চিনি নাপাওঁ মানে এটা জেগাবলাক
ব আৰু
এক ইয়াতে তোমাৰ ধৰি লোৱা কোনোবা যদি চিনাকি আছে মানে ওচৰৰ পাচ ততে ধৰি লোৱা যোনে ব জাগাবিলাক চিনি পায়
অলপ ৱাটাৰফল চৱাটাৰফল ক'ত আছে চিনি পাই তেতিয়া মানে চিনাকি হলে ভাল আৰু তোমাৰ সেইকাৰণে ফোন কৰিলো বোলো চিনি পোৱা নে নোপোৱা বা।
অ', অ', চিনি পোৱা এনেকুৱা জাগাতু বহুত আছে বোলো বৈশিষ্ঠ আছে। চাৰ নাম
এ এটা যি মানে নাম এটা শুনিছো হা তোমাৰ এই তোৰ কোন চাইডে জানানে ৱাটাৰফালে হৈ এয়াহ নামটো মনত পৰা মানে নহয় তোমাৰ বহুত মানে তোমাৰ এই যোৱা বছৰত বহুত ফেমাচ আছিল ৱাটাৰফলটো বহুত মানুহ আছিল এই পাহাৰৰ ওপৰত উঠি যাব লাগিব বা গৰভাং
গম পাইছো গম অ', গৈছো মই তাতো গৈছো।
গৰভাঙা জাগাতো কেনেকুৱা মই মানে মই যাই পোৱা নাই তাতে
অ', জাগাটো বঢ়িয়া হয় একদম মানে। তাৰে মানে একদম ধুনীয়াকৈ নিজৰ পানী আহি আছে তাৰপিছত চাৰিওফালে গছ গছনিয কি মানে গৰমত তাতে গা যাই পিনে ভাল লাগিব এনেকুৱা ঠাই আৰু এটা
আচ্ছা, হয় নেকি তাতে যাওঁ নেকি কোনোবা তোমাৰ চি চিনাকি চিনাকি আছে নে নাই
আছে আমিতো গলো আমি কেইদিনমান আগতে যাই আহিলো চাওঁ মই লগৰ পৰা আলোচ শুধি চাওঁ সিহঁতে যাই যদি আকৌ যাব পাৰিম তাতে তোমাকো লৈ যাম দে তেতিয়াহ'লে।
যাব পাৰিলে ভাল আছিল।
অ', অ', ঠিক আছে পিছে কেতিয়া যাবা বুলি ভাবিছা।
মই ধৰি লোৱা এইটো মান্থ নেক্সট মান্থ মানত যদি তোমালোকে পাৰা তেতিয়াহলে যাব পাৰো। নেক্সট মান্থ টোতে জুলাই মাহ ন গৰম এটো মাহতে বেছি পৰে
অ', এনেকুৱা এক নহয় আমিতো নেক্স মান্থত একলেণ্ডও যাব পাৰো। একলেণ্ড গলে ভাল লাগিবচোন কি কোৱা।
একলেণ্ডও পাৰি যাবৰ কাৰণে বাট তোমাৰ যিমান য নোকোৱা তোমাৰ এই পাহাৰৰ মাজত মানে এটা বেলেগ ভাল লাগে নিজৰা বিজৰা নিজৰাবিলাকত তাত
অ', অ', ঠিকেই কৈছা।
আহ,
আৰু
হৈছে কোৱা।
একচেকেন্ড হা অ' সেইটোতো হ'ল ৰ'বা কালি বা পৰশি আমি আৰু এটা বেলেগ জেগাতে যাম তাতে যদি আহা আহিব পাৰা। চন্দ্ৰপুৰৰ ফালে একদম ব্ৰহ্মপত চন্দ্ৰপুৰৰ ফালে যাম ব্ৰহ্মপুত্ৰৰ কাষতে বহুত ধুনীয়া বৰ্তাহ আহে তাৰপিছত তাৰে ভিউ চিউ বহুত ভাল লাগে ত মানে তাৰে প্ৰাকৃতিক দিশ পুৰা সৌন্দৰ্যপূৰ্ণ এাত ঠাই হ'ব মানে সূৰ্য অস্ত সূৰ্য উদয়ৰ সূৰ্য অস্ত বহুত ধুনীয়া আহে একদম
চন্দ্ৰপ কোন কোনখিনি জোগা বুলি কলা
চন্দ্ৰপুৰ চন্দ্ৰপুৰ
আহ চন্দ্ৰপুৰৰ কোনখিনিত প এইটো
এইটো তোমাৰ এইটো নাজানিবা তুমি ইানৰ এইটো বেলেগ ফালে ব ত তুমি আমাৰ লগত গ'লে গম পাবা তুমি যিহু যাব মন আছে মোক কবা আমি তোমাক লৈ যাম দিয়া মানে দুদিন বা তিনদিন পিছত আমি যাম আৰু
হা হা হা মোক কবাচোন মোকো কবাচোন মই যাম ৰেন্টত যাবা নে গাড়ী ৰেন্ট কৰি লৈ যাবা নে নিজৰ গাড়ী লৈ যাবা
আমাৰ নিজৰে গাড়ী সকলোৱে আমি স্কুটি লৈ যাম
আচ্ছা স্কুটি বাইক লৈ যাবা
অ সেনেকেই যাব লাগিব উপাইটো নাই কি কৰিবা এইটোয়ে মানে তাতে মানে ত বেলেগৰ গাড়ী লৈ যাব নোৱাৰে নিজৰে গাড়ী হ'ব লাগিব চবৰে
হা হা ইনফৰ্ম কৰিব কোন কেতিয়া মানে যোৱা
চাও এইটো ক'লো মই এইটো মাহতে যাব পাৰো আমি এইটো মাৰ মানে দুইদিন ম চাৰি দিন পিছত মানে এইটো মাৰ শেষৰ আগতে যাম আমি পৰহি বা তাৰ নেক্জনে গুচি যাম এইটো চাও আমি আলোচনা কি নাই এইটো আমি এইটো এইটো সপ্তাহত যাম। তাকে এইটো বেলেগতো বে বেলেগ যাতো অলপ পিছত ভাবিম কি কৰো
আচ্ছা আচ্ছা গ'লে বাৰু কবা হা মই মানে নাজানো ন।
গতিকে অ মানে মোৰ লগৰ এটাৰ বাৰ্থডে আছে তাৰি তাতে বাৰ্থডেটো তাতে পাতিম। ত সেইটো কাৰণে যাম চাম ততেমি। বুজিলা আৰু কথাটো অ মোৰ লগত তুমি চিনি নোপোৱা দিয়া
কব দিয়া
ঠিকে বাকি অ খানা চানা আমি ইয়াতে পৰা লৈ যামগে আমি ইয়াৰে পৰা লৈ যাম বনাই চনাই লৈ যাম অ সেনেকুৱাই ইয়াতে দোকান আছে দোকানৰ পৰা পেকিং চেকিং কৰি তাতে লৈ যাই পিনে খাই চাই কেনেক বহি চহি অলপ জিৰণি লৈ গধূলি ফালে আহি য
আচছা ভালেই দা।
অ
কোৱা পিছে।
ব বাকী তোমাৰ ঘৰত কেনে আছে।
ঘৰত ঘৰত ভালে আছে ৰবা।
অ বহুত দিন অ ৰাংস ৰানতে কা দেখা নাই
অংকেল আন্টি মানে তোমাৰ ইয়াতে অহা নাই ন। তোমাৰ বহুত দিন হ'ল ইয়া গুৱাহাটীৰ পৰা যাবৰ কাৰণে ত তোমাৰ আহে। দেখা পাবা দিয়া।
আচ্ছা ঠিকে এতিয়া।
আহিলে লগ পাবা দিয়া মোৰ আ আকাল আটি যদি যায় তোমাল লগোকৰ ইপিনেও এবাৰ সোমাই আহিব।
পিছে তুমি গুৱাহাটীৰ গুৱাহাটীৰ ইয়াতে ক'ত থাকা।
তাতে তোমালোকৰ ঘৰটো যতে তাৰে কাষৰ অলপ দূৰতে আহে
আচ্ছা যত আগতে আমি আছিলো।
ত অলপ আগত আহিলে গম পাবা
আচ্ছা আচ্ছা। ঠিকে আছে তোমাৰ চাউনটো অলপ সৰু সৰু। আহি আছে হা। এতিয়া আহিছে।
বাকী গৰম বহুত দিছে হয় ন এই কেইদিন।
গৰম বহুত দিছে তোমাৰ কি ক'বা। ইয়াতে তোমাৰ অফিচৰ ভিতৰত ফেনৰ তলত থাকিলে পুৰা ফেনৰ বতাহটো পুৰা গৰম মাৰি দিয়ে। দিয়ে।
আচ্ছা ঠিকেই সেইটোয়ে সেইটোনে ভাবিলো। চাও এইটোনে আমি জল্দি আৰু ক'ৰবা নিজৰ অফিচ যাব লাগিব নহলে একমাত্হ বহুত গৰম দিৱ।
অ নেক্সট মাহত গৈয়ও ভাল লাগিব তোমাৰ পুৰা গৰমৰ মাজত বঢ়িয়াকে গৈ থাকো কেনে তাতে অলপ ফুৰা অহা নো হ'ব বহুত দিন ফুৰিবও যোৱা নাই ন
উম সেইটো ঠিকেই ক'লা তুমি কথাটো চাও এতি কি হয় নহয় ষ কৰি চাও কি হয় নহয় এতিয়া ভালো লাগি আছে আৰু যাব মন ক'ত কবা।
উম উম তোমালোকে চালি গ'লে মোক এবাৰ ইনফৰ্ম কৰিবা আৰু ইনফৰ্মটো ধৰিলোৱা হা দুই তিনদিন মানত আগত কৰিবা হা মই মানে তোমাৰ অ দুদিন মান আগত কৰিব কাৰণ মই কাম কৰিছো ন মই তোমাৰ ছুটিৰ কাৰণে এখন এপ্লিকেশ্যন দিব লাগিব
উম বুজিলো মই কথা মইটো চাই লম দিয়া মানে ধৰিলোৱা একত্ৰিছ তাৰিখে যাম ভাবিলো আমি আমাৰ মোৰ লগতটোৰ একত্ৰিছ তাৰিখে বাদ ডে আছে ত একত্ৰিশ তাৰিখে মই যাম তাতে
আচ্ছা আচ্ছা
এটোৱে
পিছে মাৰুতোৱে খবৰ তোমাৰ?
মা দেউতা ভালে আছে। মাৰ অলপ বেমাৰ বেমাৰ হৈ আছ জলপ গাতো বেয়া অলপ।
আচ্ছা আচ্ছা তোমাৰ ঘৰত কোন কোন আছিলে?
মই অ এটা ভাইটি আৰু মা আৰু পাপা মই। চাৰিজন। তোমালোকৰ কিমান জন আছে ঘৰত?
আমাৰো ছেম তোমাৰ চাৰিজনে মূত দাদা এটা আছে মা আৰু দেউতা।
বাকী কাজি ভাত চাত খাইছে না হানা অফিচত? ভাইটি এই ভাব ভাত চাত খাই আহিলা না হানা ৰিঅ' ঘৰৰ পৰা?
নাই, তোমাৰ এতিয়া জাবৰ টাইমহে হৈছে।
অ আচ্ছা হয় নেকি?
উম তোমাৰ দছটা বজাত ছুটি হ'ব।
অ ভালে, দছটা বজাত অফিচ
উম, দহটা বজাত অফিচ বন্ধ কৰি দিওঁ।
চা ঠিকে তেতিয়াহ'লে।
উম, তোমাৰ বেছি সময় নাই আৰু তোমাৰ চল্লিশ মিনিট। তেছে।
অ' ঠিকে ভালেই দিয়া নহলে। মোৰ ভাইটি এতিয়া, টুৱেলভ, ক্লাছ টুৱেলভ হাই ছেকেণ্ডৰী দিব এতিয়া।
অ' এইবাৰ একজাম আহিলে এটা আৰু ন।
অ সেইটোৱে
ঠিকে আছে দিয়া ভালকৈ পঢ়িব দিয়া।
অ অ ঠিক আছে দিয়া হা মই তোমাক মই জনাই দিম হা কেইটামানে মই ঘৰত মাতি আছে মই যাব লাগিব
উম উম হ'ব দিয়া হ'ব দিয়া দিয়া
ঠিক আছে।
উম দিয়া হ'ব দিয়া